হ এই তোমাক কথা এটা কাৰণে ফোন কৰিলো
আহ কি কথা বা
এই মানে মই ফিচাৰী এটা খুলিম
আহ
মানে ফিচাৰীটো খান্দিব লাগিছিল অলপ
খানিবও লাগিছিলে ন
অ মানে তোমাৰ বি বিঘা তোমাৰ বি বিছ পঁচিছ বিঘামান হ'ব
মানে ঘৰৰ পিছফালে নহয় ন এনেই বেলেগ জেগাত
জেগা বেগ জেগা ন
অঁ ঠিকে এনে ৰাস্তা দি নিব পাৰিম নে গাড়ীত তোমাক ফকলেন লাগিব নে
তুমি তুমি ফকলেণ্ডখন আনিবা কাৰ মানে অকণ জংঘল টাইপৰ আছে
অ আৰু দ কৰিবা নেকি
দ মানে অলপ কৰিব লাগিব মানে বিশ ফুট পঁচিশ ফুট মানে পঁচিছ ফুট ফুটটো বেছি হ'ব ত্ৰিশ ফুট মান কৰিব লাগিব
অ তোমাৰ ফগলেম খনে নিব লাগিব তে
পলে অ
গাও কিমান দূৰ তোমাৰ ৰাস্তাটো ভাল নে এনেকে ট্ৰাক নিব পাৰিম নে ডাঙৰ ৰাস্তা নে
ডাঙৰ ৰাস্তা মানে এনেকুৱা মথাউৰি ৰাস্তা
অ তেনে ৰাস তাৰ পৰাা আকৌ ভটেনখন নমাই নিব লাগিব নদ দূৰ
হয়
তোমাৰ এনে ফকলেন কেইখন আছে
অকলেণ্ডমাৰ মোৰ দুখন আছে এখন সৰু অকমান এখন ডাঙৰ ত জেচিপি জেচিপি এখন তোমাৰ মানে সোনকালে লাগে ন
মোক সোনকালে লাগিছিলে মানে।
অ' মই এইকেইদিন ঠিকেই তোমাৰ উম সোনকালে কৰিলে ভাল হ'ব বৰষুণো দি আছে ন পানীতটো সোনকালে ফুল হৈ যাব।
আকৌ তাত মাছো দিব লাগিব।
অ'।
এ মানে হেৰি ফিচাৰী পইচাটো ফিচাৰী পইচাটো সোমাই গ'ল। তাৰপিছত এতিয়া ফিচাৰী কৈছে যে গা তুমি দেখন গাত খানাই নাই ফটো দিয়া। তাৰপিছত মই কৈছো ৰখা এইটো সোন সোনকালে খতম কৰিব লাগিব।
উম মইতো কেতিয়া মানে খান্দিবা তুমি?
কেতিয়া মানে তুমি পাৰিলে পৰহিলৈ মানে পা আহিয়ে যোৱা।
মোক পৰহিলে এটা কন্ট্ৰেক্ট আছে তুমি কাইলে কাইলে পাৰিবা নেকি?
কাইলৈ তুমি এপাক আহি পেলাই আমাৰ চাই যাবাহি।
চাই যাম, তেনে পৰহিলে নম মই নোৱাৰিম পৰহি পিছদিনাহে পাৰিম।
পৰহিৰ পিছদিনা?
অ' তোমাক পৰহিলে মই এটা কন্টেক্ট লৈ থৈছো, তাত খান্দিব এনেক খান্দিবই লাগে।
অ'।
সেই পৰহি পিছদিনা পাৰিম।
আচ্ছা মানে হ'ব তেনেহ'লে।
আৰু এখন জেচিবি মানে তোমাৰ জেচিবি খনো নিব পাৰিলো হয় কিন্তু জেচিবি খনে এই তোমাৰ এ চ ৰাস্তা কামত লগাই থৈছো তোমাৰ ৰাস্তা চাইডত ড্ৰে কৰি আছে
অ'
এনেকে ড্ৰেইন খান্দি আছে সেইখন জেচিবিয়ে। সেইকাৰণে তোমাৰ পৰহি পাছদিনা যাম মই কাইলৈ গৈ পেলাই চাই আহিম গৈ ক'ত কিমান দূৰ জেগাটো।
মানে গাড়ী কেইখন তোমাৰ আহিবই লাগিব নহয় ন?
উম। অলপ লাগিব পইচাটো অলপ বেছিকে লাগিব কিন্তু মোক। দূৰ বল ঘণ্টাত তোমাৰ জ হেৰি পাঁচ হাজাৰ টকা।
পাঁচ হাজাৰ?
উম ফকলেনখনৰ, জেচিবি খনৰ তোমাৰ হেৰিত তিনি হাজাৰ।
তিনি হাজাৰ অ'।
আৰু দাম্পাৰৰ, মাটি খিনি কি কৰিবা তুমি তোমাক লাগিব
মা মা মাটিখিনি তোমালোকে যি কৰা কৰিবা।
অ' মোৰ সেইটো কাৰণে সুধিলো মানে কন্ট্ৰেক্ট এটা আছে মাটি অলপ পেলাব লাগে।
অ'।
তোমাৰ মাটি খিনি এনেকে মই হ'ব কিবা এটা মিলাই মিলি ৰাখিবা আৰু, মই বেচাই দিম।
অ' পাৰ টেলাৰ পাৰ টেলাৰত তো দু দুশ শটকাকৈ পালওঁ বহুত হয়নে নহয়?
উম মই তোমাৰ এই ফেক্টৰী এটাত ফেক্টৰী এটাত লাগে বুলি কৈছিলে, অলপ ডাঙৰ মানে কন্ট্ৰেক্টটো।
আচ্ছা।
তাত তোমাৰ বিশ বিশ টেলাৰ মান লাগিব চাগে। উম তোমাৰ ট্ৰেক্টৰৰ নহয় হেৰি লাগিব। এনেকে দম্পাৰৰ
আচ্ছা আচ্ছা, হেৰি এইটো কি আছিলে? তুমি এনেকৈ কনটেকটো মিলাই পেলাই মাটিখিনি চেল কৰাই দিবা।
উম, মই তোমাৰ হেৰি কৰিম, দিয়া।
ত' তোমালোক কেইটামান, তোমালোক কেইটামান কিবা ৰাখিবা, মোলৈও ৰাখিবা, কিবা এটা।
উম, আৰু মোৰ লগৰ এটাৰ দাম্পাৰ তিনিখন আছে। তিনি খনে একেদিনতে লগাই দিম। একেদিনতে হোৱাইট
অ', অ, মানে, পুখুৰীৰ পাৰটো অকণ ওখ হ'ব লাগিব কিন্তু।
উম, ওখ কৰি দিম। তাৰপিছত, মাছ দিবা ন?
মাছ তোমাৰ
তাৰ ওপৰত নহ'লে, হেৰি কৰিবা তুমি। সৰু কে এনেকে চাংঘৰ এটা বনাই হাঁহ বা মুৰ্গী পুহি দিবা। মুৰ্গীও পুহিবা। তাৰপিছত পানীখিনিত পানীত হাঁহ চৰি থাকিব পাৰিব। হাঁহো কেইটামান কিনি দিবা।
অ', সেইটো কৈছা।
আৰু চাইডে-চাইডে এনেকা তুমি অমিতা পুলি ৰুই দিব পাৰা।
অমিতা তাৰপিছত নাৰিকল, অ', নাৰিকলহে আহিছে এইটো কি আছিলে তামোল চামোল।
অ', চব সেনেকে লগাই দিবা তোমাৰ চব ফালে পৰা লাভ হৈ থাকিব।
লাভ হৈ থাকিব অ',।
ঘৰ এটা বনাই লবা, নহবা থাকি লবা চোৰ চাৰ হ'ব পাৰে নহয়।
অ',। এই আজিকালি ফিচাৰী বিলাকৰ আজিকালি মানে, তাত তোমাৰ ৰখীয়া হ'ব লাগিব। ইমান মানে
উম, মাছ তো ইমান চোৰ ন কৰে মাছতো তোমাৰ দিন হয় কিন্তু ৰাতি যে হাঁহ, মুৰ্গী চোৰ
চুৰ হৈ যাব অ',।
ঘৰৰ পৰা দূৰ হৈ গ'ল ন, জেগা তো তোমালোকৰ।
অ',।
এনে, ঘৰৰ পাছফালে পুখুৰী খান্দিলে, তেতিয়া ইমান এটা চিন্তা নাথাকে।
মানে, চকুৰ আগত থাকিব নহয় ন,।
এইবিলাক ধৰ ঘৰত সোমাই যায়, তোমালোকে গমেই পাই যাবা চুৰটো আহিলে। সেইটোয়ে কৰা ঘৰ এটাও বনাই ল'বাচোন। চাইডত এনেকে বাঁহৰ ঘৰ এটা। বাকী খৰ কোৱা কোৱা কোৱা।
এই তাকে, তোমাৰ এনেকুৱা চিনাকি আছে নেকি? মাছৰ পোনা আনিব পৰা।
নাই তোমাৰ। এই আছে, আমাৰ এইফালে মিয়া গাঁও এখনত।
অ',।
তোমাৰ তাত এনেকে বেচে।
মানে মাছৰ পোনা অলপমান লৈ আনিম।
অ', আনিবা তাত কম-কমতে পাই যায় বোলে। তোমাৰ চব মাছ উম। আৰু এই তুমি নোৱাৰিলে নহ'বা তোমালোকৰ মানুহ নথাকিলে, পোৱালি এটা ৰাখি ল'বা তাত। ঘৰ এটা বনাই দিবা বাঁহৰে লৰা-' টা ৰাখি থৈ দিবা এনেকে।
পোৱালি মানে, ডাঙৰ অকনমান ডাঙৰে
ডাঙৰে আনিবা, নহলে আকৌ সৰু আনিলে পিছত দ দিগদাৰ হে হব আৰু।
সেয়া।
ভালে হ'ব দিয়া, এইটো কৰা মই তোমাৰ পৰহিলে যাম, চাই আহিম। মানে কাইলৈ যাই পেলাই চাই আহিম, চাই পেলাই পৰহিলে মোক গাড়ী চাৰী লৈ গুচি যাম ধুনীয়াকে, ময়ো যাম বাৰু।
অ', অ' ঠিক আছে।
উম, দাইট হু, দুইখন লৈ যাম ন' পগ্ৰেম?
এনে কেইটামান মানুহ আহিবা?
মানুহ তোমাৰ ড্ৰাইভাৰ দুটা আৰু এটা এনে যাব তাৰপিছত মই মই যাম, চাৰিটা যাম মানুহ আৰু ফকলেন দুখন ধৰি লোৱা তাৰপিছত এই দাম্পাৰৰ লগৰটোক মই সুধিম এ, ৰ'বা দাম্পাৰকেইখন তাক খালী আছে নে এনে কামত
অ', অ' এনে সুধি চাবাচোন তাক।
উম।
আকৌ পিছত গৈ বোলে সি কামত লগাই থৈছে তেতিয়া আকৌ মই এইটো কাম নহ'ব নহয় ন'।
অ' তেতিয়া লগৰ লগত মাটিখিনি বেচিব নোৱাৰিবা।
নোৱাৰি নোৱাৰি নুৱা।
নাই আকৌ থবানো ক'ত? মাটিখিনি লগত লগতে উলিয়াব লাগিব।
মাটিটো মানে পাৰটো বনাই পেলাই যিমানখিনি মাটি
উম, ওলাব ওলাব। তুমি কিমান ফুট কৈছিলা?
ত্ৰিশ ত্ৰিশ পঁয়ত্রিশ ফুটমান।
অ' ওলাই যাব।
তাৰ তা তা তাত তা তাত আকৌ হেৰি পঁচিছ বিঘা মাটি নহয়।
পোন্ধৰ বিশ টেইলাৰমান ওলাব লাগে মোৰ মতে।
ওলাব ন'?
ওলাই যাব।
অ'।
দাম্পাৰখন যাব পাৰিব নহয় ন'। এনে ৰাস্তাটো অলপ বোকা নেকি?
মানে তোমাৰ এই ফ-ফকলেনৰ লি-লিংটো যে যাব
অ'।
ফকলনেদি লিং এ
বনাই দিব লাগিব ন'? ফচিলে আকৌ দিগদাৰ, টানিব কৰিব লাগে যে চিখ নদি আকৌ
ত
ফাৰ্ষ্টতে ৰাস্তাটো বনাই লব লাগিব মাটিখিনি দি।
হুম।
তাৰপিছত দাম্পাৰখিনি ভৰাব।
মানে আম বে-বেছি দূৰ নহয়, আমাৰ এইফালেদি গ'লে নদীখিনি মানে নদী পাৰ হ'ব নালাগে। তোমাৰ মথে মথে, মথেৰে মথেগৈ পেলাই তললৈ নামি যাব লাগে আকৌ।
অ' ঠিকে আছে। মই চাই আহিম গৈ কাইলে দিয়াত চালে গম পাম মোক কেনেকে কি কি কৰিব লাগিব।
অ'।
বাকী তুমি হেৰি মাছ চাছবিলাক দিবা।
মাছতো অ'এই তাকে হেৰিটো আনি নেকি হাইবিটটো।
মাগুৰ চাগুৰো দি দিব পাৰিবা ধুনীয়াকে।
মাগুৰ অ'।
তাৰপিছত ৰছ, ভৰালি।
ভৰালি অ' তাকে বোলো এই সেইটো কাৰণে তোমাক সুধিছিলোঁ, এনেকুৱা তোমাৰ তেনেকুৱা চিনাকি থাকিব পাৰে ন' তুমি গাত চাত পুখুৰী চুখুৰি সান্ধি থাক
উম, মই খান্দিছোঁ বাৰু এইটো বছৰত খান্দিলে অলপমান। এই মাহটোতে বহুত মানুহে খান্দিছে। তোমাৰ খান্দিলে মই সাত সাতটামান পুখুৰী খান্দিলোঁ এতিয়ালৈকে।
অ'।
তোৰ এমাহ দুমাহতে।
উম।
পানী আহিবৰ কাৰণে মানুহে আগতে খান্দি লৈছে তেতিয়া পানী দি ফুল ফুল হৈ যাব ধৰ পুখুৰীটো।
সেইটোতো অ'। মই আগতে খান্দা কথা আছিলে খান্দা খান্দা কথা আছিলে তাৰপিছত পইছাটো উমান আছিল যে।
অ', অ' এতিয়াতো নহয়। বুজাব মই তেনে চব কৈ আহিব লাগিব কাইলৈ গৈ পেলাই।
অ'।
আৰু তুমি এই গছৰ পুলি লাগিলে ক'বা মোৰ এনেকা এই তোমাৰ ঘৰৰ চাইদৰ মানুহবোৰে এনেকা গছৰ পুলি বেছে।
অ' তুমি এটা এ-এটা এ-এটা কাম কৰিবা তুমি যি-যেতিয়া যোনদিনাখন ফোৱা দাম্পাৰখিনি কেইখন লৈ আহিবা
অ'।
সেইদিনাখনে তুমি পুলি তোমাৰ এ, ধৰা এনেকোৱা নাই তামোল গছৰ পুলি দুশ দুটামান
অ' দুশটা ন'?
দুশটা আকৌ এনেকুৱা ম-মডিয়ামৰ পুলি চুলি মানে চব মিলাই তুমি চাৰিশটা পুলি লৈ গুচি আহিবা।
উম, উম, যি যি ধৰ পুখুৰী চাইডত হয় যি গছ সেইবিলাক লৈ যাম ন'?
চাৰিওকাষে পোৰা লগাই দিম গছ।
উম, ভাল হ'ব তেতিয়া, ঠাণ্ডা হৈ যাব অলপ পৰিৱেশটো।
অ'।
ভালে ভাবিছা তুমি সেইটো কাম।
প্লাছ তোমাৰ ধৰা এনেকুৱা হেৰি এটা প্ৰটেকচনো থাকিব ন'।
অ', অ'।
এতিয়া তামোল-তামোল-তামোল গছখিনি যদি মই ধুনীয়াকৈ লাইন লাইন ধৰ এনেকুৱা ঘন ঘনকৈ যদি মই লগাই দিওঁ
উম।
এতিয়া ধৰা জালনা তালনা মাৰিবলৈ ইমান হেৰি নাই আৰু ন'?
পাৰিলে ধৰ তুমি পকাৰ এনেকা ফেন গোটাৰ লগাই ফেনচিঙেৰে ৱাল বনাই দিবা চাইডে চাইডে।
অ'।
উ, পকা ৱাল বনাব নালাগে, পকাই খুটা দি
খুঁটা দি পেলাই ফেঞ্চিং দিদে, অ' এই ফেঞ্চিংটো দিলে গৈ ধেৰ টেইবোৰ এনেকে ঠিকেই নাই না?
চাই লোৱা কোনটো সুবিধা হয়, ভেটা দিলে মানে আকৌ বছৰে বছৰে চেঞ্জ কৰি থাকিব লাগে যে সেইকাৰণে কৈছোঁ। ৱাল দিলে আকৌ হা হাৱা চাৱা নোসোমাব, বতাহ চতাহ ৰ'দ চত।
সেইটোতো মা-আকৌ মাছখিনি যাৰ অলপ হেৰি কৰি থাকিব লাগে ন'।
মুকলিত ভাল হ'ব আৰু। ৰ'দ, বতাহ, চব লাগে ন' গছবিলাককো।
সেইটোয়েটো।
দিয়া ন' পিছে মই তোমাৰ কাইলৈ যাম দিয়া।
অ', অ', ফোন এটা কৰিম দিয়া।
আহ, হ'ব দিয়া।